হেল্ল'। হেল্ল'।
হেল্ল'।
আৰু ন পইছা
অহ অ' পাইছো কোৱা
অহ।
অ' কোৱা
আজি ক্লাছ যোৱা নাই তুমি। অ' কালি ইণ্টাৰভিউটো আহিব লাগিব।
অ'।
খবৰ।
নাই, নাই এতিয়ালেকে অহা নাই। মানে এক তাৰিখৰ ভিতৰত আহিব আৰু
অ', -অ'। মই তোমাক টিউচনৰ সেইটো নিদিলো ন' কালি মই পাহৰি গৈছিলো টিউশ্যনৰ দিম কৈছিলো যে, মই দি থম ৰ'
ময়ো পাহৰিলো বাৰু
উহ হো
উম'।
খবৰ বাৰু পাইছো আৰু এফালে মাতিছে যাবই লাগিব। কিন্তু দূৰ হয় সৰু সজাই। তুমি মাষ্টাৰছ কিয় নকৰিলা?
মাছটাৰ মোৰ অসমীয়াটো ভাল নালাগিলে।
মানে অ'-অ' এতিয়া আকৌ অসমীয়াত বি এ কৰি মেলি আকৌ ইংলিছত গৈ লৈ পেলাই মই এম এ কৰিও ভাল নালাগিব ন।
অ'
তাৰ পিছত এতিয়া মোৰ অসমীয়াত মই এ মে' কৰিব নোৱাৰো। মানে অসমীয়াত মই এম এ পঢ়িব নোৱাৰো সঁচা কথা। মানে মোৰ ভাল নালাগে
উম মানে তোমাৰ প্ৰথমতে নিজৰ চইচত নহল যে
অ সেইকাৰণে মানে মই বাদেই দিলো আৰু
অ
কিন্তু কৰা কথা ভাবিছো অপেনৰ পৰা
অ
উম কেকে কেকে নাইবা ইগ্নৰ ইগ্নৰ পৰা কৰিম বুলি ভাবিছো
উম
ইগ্নত অসমীয়াই কেকে
অ কে কে নাইবা ইগ্নও ভাল বাৰু
ইগ্নো অসমীয়া নাই যে
ইগনত অসমীয়া নাই নিকি
উহু
অ গম নাপাও মই ভবাই নাই মই আত ছা মই ভবাই নাই আজিলকে মানে কৰিম বুলিও এনেই মানে এক্জাম চেকজাম নিদিয়াকে যদি কোনোবাই চাৰ্টিফিকেট খন দি দিলেহেঁতেন।
তুমি কি জানা তুমি নকৰাও ভাল। ব্লগ কৰিম ভাবিছা‌ অপেনত মানে ইমান কামত নিদিয়ে মানে। এনেই থাকিব নামত থাকিব সেইখন তাকে তুমি বেলেগ কৰ্চ কৰি লোৱা।
তাকে এ পি এছ চি টো কৰিয়ে আছো আৰু মানে মোৰ মোক ডাইৰেক্ট চাকৰিয়ে লাগ মানে থাৰ্ড গ্ৰেডৰ হওক- মানে বি এছ চি হওক এছ এছ চি হওক মানে মোক চাকৰিয়ে লাগে।
উ উ এ পি এছ চি অ এ পি এছ চি এইবাৰ দিবানে অ এইবাৰতো নিদিয়া তুমি
এইপ অ। অ এছ এছ চিৰ মানে পুলিচৰ ডিপাৰ্টমেন্ট ওলাইছিল। পুলিচৰ খিনিত মই এপ্লাই নকৰোঁ। হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
শুনি আছা নে?
আহ অ শুনি আছো
অ অ মাজে মাজে- টে মানে ভইচ নাই অহা তোমাৰ চাগে নেটৱৰ্কৰ প্ৰব্লেম নেকি?
নহৈ মোৰ - এনেুৱা হৈছিল মোৰ চ ম কালিও হৈছিলে ন এনেকুৱা
হব পাৰে বাৰু।
শ ন প ছ উম!
উম! উম! মই অলপ আগত আহ, তিনটা তিনিটাকে চত দুটামান কল কৰিলোঁ মানে মই তিনটা আৰু তেওঁ তিনিটা
হোম, হোম, উম!
এই প্ৰফেচাৰ এজন আছে তুমি পাতিছানে?
হেল্ল' উম! এয়া, লোৱা কবি নেকি,
অ, অ, মৌন শৰ্মা
অ তেখেতে মোক ফোন কৰিছিলে তাৰপিছত মই আকৌ মানে হেৰি হল উম! খতম হৈ গ'ল। তাৰপাছত আৰু তেওঁ কলে ঠিক আছে হ'ব দিয়া। মই এদিনো পাতিব নাপালো মই পাতি লবা তুমি ক আছে
তেখেতৰ লগত পাতিবা তেখেতৰ লগত লগত মানে তেখেতৰ লগত পাতি ভালেই লাগে বাৰু তেওঁৰ মানে জানিবলগীয়া কথাবিলাকেই কৈ থাকে
অ চাব লাগিব
তেওঁ মানে লেকচাৰাৰ হয় লাগে লেকচাৰৰ মানে কম্পিউটাৰ চাইন্সৰ মানে কিন্তু বি এ বি এ লৈকে পঢ়ায় নেকি?
উম!
উম! বৰপেটাৰ হবলা।
এতিয়া মানে ওলাই
উম!
জান পিছত মানে বেয়া হৈ যায় পাই বজাৰতে কাতিব পাৰিলে ভাল আৰু
তাকে
সেই কাৰণে
ভাত-পানী খালা?
অ অ খালোঁ খালোঁ
কিহেৰে খালা? উম! মই মই পৰঠা আৰু দালি খালোঁ। পৰঠা দালি নহৰু চাটনি
তুমি গুৱাহাটীতে আছা?
অ অ গুৱাহাটীতে আছোঁ।
ইয়াতে পি জিত থকা নহয় মানে নিজে ৰেণ্ট লৈ আছা?
নহয় নহয় এতিয়াতো মই বৰ্তমান মোৰ ৰিলেটিভছৰ ঘৰত আছোঁ।
উম! উম!
এতিয়া মই এনে ফুৰিবলৈহে আহিছিলোঁ বাৰ্থডে খাবলৈ আহি লৈ পেলাই
মই ভাবিছোঁ তুমি থাকাই চাগে ইয়াত
নহয়, নহয় মই গুৱাহাটিতে আছিলোঁ কিন্তু মানে জানুৱাৰী মানৰ পৰা মই ঘৰত আছিলোঁ।
অ,
গুৱাহাটীত চাৰি বছৰ হ'ল মই থকা।
অ- অ-
ছে আহিবলৈ আছে মই মানে এ পি এছ চি এইবাৰ একজাম দিম। ভছিলো ত ঘ তই পিম বুলি ভাবিছিলো তাৰ পিছত আ ঐ এইবাৰ এক্জামতো কাৰণে নহলে
আহ।
সেইকাৰণে মানে ভাবিছো আকৌ গুৱাহাটী আহো বুলি
অ
উম এতিয়া মানে গুৱাহাটী আহিবলৈ মই ভাবিছো প্ৰথমতে জব এটাকে চাও নেকি মানে এতিয়া আৰু দেউতাক পইচা ফুচি থাকিবলৈ মন আছে
সেইটো মন‌ নাজাই
উম
সেটো উপায়ো নাই।
তাকে দে তাই বাৰু যাব কৰিবলৈ মানাই কৰিছে।
উম
উম গুৱাহাটীত জবটো টান হৈছে বাৰু
উম
যে ইমান দৰমহাই নিদিয়ে।
অ বহুত কম পাবা। একদম কম ই
তাকেহে
নামত আৰু।
উম টিউশন কেতিয়া‌ পা আছে আজি?
আজি আছে তিনিটাৰ পৰা আছে আজিও।
এনে সপ্তাহত ডেইলিয়ে লোৱা নে
উম উ। মোৰ দেটিয়ে থাকে দিয়া মই অকল ধৰা চানডেটো কেতিয়াবা অফ ৰাখ বাকী মই ডেইলি ৰাখোঁ আৰু
অ অ।
নহ'লে যে নহয়গে
তাকে হে
উম উম।
কষ্টও ধেৰ হয় ন।
অহ ধেই কষ্ট হয়। মানে কি জানা এতিয়া ধৰা তুমি এটা কৰপৰেত চবত ধৰা, মৰনিং নাইন টু ফাইভ নাইন টু চভেন এনেকে কাম কৰিব লাগে আৰু দিনটো তাতে বহি থাকা এটা জেগাতে হয় বাৰু কিন্তু। টিউশচনৰ ক্ষেত্ৰতো কি হয় সবৰে বেলেগ বেলেগ চাবজেক্ট থাকে। আৰু চবৰে ধৰা বেলেগ বেলেগ হা কিছুমান ষ্টুডেন্ট ইমান চুকা থাকে, কে যে তাহাঁতক ক অকমান গাইডটো দিলেই হৈ যায় আমাৰ গতিকে সেনেকুৱা থাকিলেও মানে মই আহ পাৰা যায় আৰু তেতিয়াও।
এই চোকাবিলাকক পঢ়াই ভালে লাগে কিন্তু আকৌ বাকী খিনিক যে মাথাটো বেয়া হৈ যায়।
একদম সেইকেইটাক মানে। পঢ়াবোৰ মানে বেছি হয় তাহাঁতৰ লগত বাকী ধৰা হৈয়ে যায়।